হেল্ল
অ কি হ'ব তোমাৰ
ভাল তোমাৰ কি খবৰ
অ ময়ো আছো ঠিকে বাকী কি কৰি আছা এতিয়া
মই অলপ পঢ়ি আছিলো তুমি
মই মানে মোবাইলটো চাই আছিলো মোবাইলত মানে চচিয়েল মিডিয়া এপ কিছুমান চাই আছিলো
আজিকালি চচিয়েল মিডিয়া বহুত বেছি গুৰুত্বপূৰ্ণ হৈ গৈছে মানুহ বিলাকৰ কাৰণে নহয় নে
অ গুৰুত্বপূৰ্ণতো হৈছেই বাৰু কিন্তু মই এতিয়া এনেই মানে ৰীল কিছুমান স্ক্ৰল কৰি আছিলো ইনষ্টাগ্ৰামটো আজিকালি তো জানাই চবে ইনষ্টাগ্ৰামত বহুত খিনি সময় মানে ৱেষ্ট কৰে মানে তাৰপিছত তোমাৰ ফেচবুক আহিলে তাতেও মানে এই কিবা কিবি এণ্টাৰটেইনমেণ্ট হৈ থাকে ন চিৰিয়েল কিছুমান দি থাকে তাকে মানে চাই থকা যায় আৰু এডিক্টিভ হৈ যায় বহুত বস্তুবোৰ সেইকাৰণে মানে বেছিভাগ মানে তেনেকে চচিয়েল মিডিয়া কিছুমান এপ ইউজ কৰা হয় আৰু বাকী, অ, বাকি তুমি আ, ছচিয়েল মিডিয়া এপ ইউজ কৰা নে নাই?
মই কৰো চচ ছচিয়েল মিডিয়া মই ইউটিউব, হোৱাটছপ আৰু ইনষ্টাগ্ৰাম। আৰু ফেচবুক ও কৰো মাজে- মাজে।
অ, ইনষ্টাগ্ৰামত এনে তুমি। মানে কি- কি চোৱা মানে।
মই ইনষ্টাগ্ৰামত, আ, খাদ্য বনোৱা চা চাওঁ আৰু কিছুমান নিউজো আহি থাকে ইনষ্টাগ্ৰামত।
চাও। অ অ কি চোৱা মোৰ মানে অ, মই- মই চচিয়েল মিডিয়াৰ ভিতৰত বেছি ইনষ্টাগ্ৰামটো মানে চাই থাকো। তাতে মানে ট্ৰেণ্ডিং চঙত অ, নাচা, নাচ আহি থাকে, বহুত হোপা ধৰা, তাৰ পিছত আকৌ কিছুমান চিনেমাৰ ক্লিপ কাটি- কাটি দিয়ে। সেইবোৰ চাই ভাল লাগে মানে তে সেইবোৰ চাই থাকো। তাৰ পিছত ধৰা এতিয়া যিহেতু, ছচিয়েল মিডিয়া হয় তাতে, বন্ধু- বান্ধৱী বোৰো আছিল। তেওঁলোকৰ ফটো কিছুমান আহে। সেইবোৰ চাওঁ মানে বন্ধু- বান্ধৱীবোৰ এতিয়া স্কুলৰ, অ, বন্ধু- বান্ধৱীবোৰ ত একেলগে নাই। সেইকাৰণে আৰু তেনেকে মানে, এপটোত তেনেকে, চোৱা যায় আৰু সেইকাৰণে মানে বেছি সময়। মানে মোৰ ইনষ্টাগ্ৰামতে যাই চাগে।
মোৰো তেনেকুৱা, ইনষ্টাগ্ৰাম আৰু আ গুগলত তো যায় যিহেতু মই মোবাইলটো পঢ়ি থাকো বহুত বেছিকে। সেইকাৰণে মই গুগলত চাৰ্চ কৰো প্ৰশ্ন। সেইবিলাকৰ কাৰণে মোৰ ইনষ্টাগ্ৰামটো অল বেছি, এ চৰি গুগল আৰু অ, ইনষ্ ইনষ্টাগ্ৰামটো বেছিকে মই অলপ চাওঁ।
অ- অ। মইও মানে পঢ়াৰ কাৰণে মোৰ এপ আছে এতিয়া আড্ডা টুৱেণ্টি, ফৰ নামৰ এটা এপ আছে। তাতে মানে কৰ্চ এটা কিনিছো ত' তাৰ পৰাই মানে, পঢ়ো মাজে-মাজে মানে সদায় পঢ়া নহয় এপটোৱে মানে বহুত, খিনি ডাটা লয় যে সেইকাৰণে মানে তেনেকে, পঢ়া নহয় আৰু। তাৰপিছত তোমাৰ আজিকালি ইউটিউবতে ভাল- ভাল মানে, এ টিচাৰ আছে। ত 'তেওঁলোকে ভাল কে পঢ়াই তাৰ পৰাও পঢ়িব পাৰি ইউটিউবৰ পৰা এতিয়া মোৰ, এক্জাম যেতিয়া থাকে তেতিয়াটো মই ইউটিউবৰ পৰাই পঢ়ি, পঢ়োঁ বা তাৰ পৰাই নোটবোৰ বনাই লওঁ। বা তেওঁলোকে বহুত ভালদৰে বুজাই যিহেতু, কনচেপ্ট- কনচেপ্ট বোৰো মানে, ক্লিয়াৰ হয় সেইকাৰণে, তেতিয়া মানে পৰীক্ষাৰ সময়ত বেছিভাগ মোৰ ইউটিউব আৰু তোমাৰ, চাত জি পি টি ইউজ হয় তাৰ পিছত তোমাৰ হেৰি ইউজ হয়, গুগল এই তিনিটা মানে বেছিভাগ ইউজ হয়, তোমাৰ পৰীক্ষাৰ সময়ত এনে বাকী সময়টো, তোমাৰ অ ইনষ্টাগ্ৰাম, ফেচবুক তাৰপিছত তোমাৰ, এইটো কি হোৱাটছপ এইবোৰে মানে বেছিকে মোৰ ইউজ হয়
অ তুমি বহুত ভাল এটা কথা কৈছা যে ইনষ্টাগ্ৰাম টো পঢ়া শুনাৰ ক্ষেত্ৰত বহুত চৰি চচিয়েল মিডিয়াতো পৰা শুনাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰে আমাক মইয়ু অ যেতিয়া মই মানে গা চা বেয়া থাকে বিদ্যালয় যাব নোৱাৰো এতিয়া মই মোবাইলৰ পৰা পঢ়ো আৰু অ তুমি থিকেই কৈছা ইতাগ্ৰামত বহুত ভ চৰি ইউটিউবত বহুত ভালকে ভাই ইউটিউবৰ টিচাৰ বিলাকে বহুত বেছি ভালকে বুজায় আৰু তেওঁলোকে অ
আৰু ত কে
আকৌ আৰু সেইবিলাক বহুত বেছি সহায় কৰে আমাৰ পৰীক্ষাত সেইকাৰণে অ, ময়ো পঢ়া শুনাৰ কাৰণে ইউটিউব আৰু চেট জি বি টি মইো ইউজ কৰো আৰু গুগলতটো ক'লোৱে ইউজ কৰো বুলি এইবিলাকৰ কাৰণে মই ইনষ্টাগ্ৰাম টো বেছি এ চৰি চচিয়েল মিডিয়টো বেছিকে চাওঁ ভাল লাগে মানে বহুত বেছি মোৰ কাৰণে হেল্প হয়
অ অ আৰু ছচিয়েল মিডিয়াত মই কিছুমান অ এড আহি থাকে যে তোমাৰ ধৰা কাপোৰৰ এড আহিল বা স্কিন কেয়াৰ প্ৰডাক্টবোৰৰ যে এড আহি থাকে সেইবোৰো মানে চাওঁ সেইবোৰ মানে ভাল লাগে চাই তাৰ পিছত তোৰ তাৰে ধৰা দৰ দাম টো চাও বাজেটৰ লগত মিলে নে নাই তেনেকে তাৰপিছত কিছুমান প্ৰডাক্ট ধৰা তাতে মানে ছচিয়েল মিডিয়াত অকল তোমাৰ পঢ়াৰ বিষয়ে নহয় ধৰা বস্তু এটাৰ এতিয়া আগতে আমি গম পোৱা নাছিলো যে স্কিন কেয়াৰ প্ৰডাক্ত নো কি এতিয়া যেতিয়াৰ পৰা ধৰা ছচিয়েল মিডিয়া অ চলাইছো তেতিয়াৰ পৰা গম পোৱা হৈছো যে অ স্কিন কেয়াৰো প্ৰডাক্ট এনেকে থাকে বা কেনেকুৱা ধৰণৰ প্ৰডাক্ট ধৰা লগালে ভাল হ'ব স্কিনৰ টাইপ ধৰা নিজৰ স্কিন খনৰ টাইপ তেনেকুৱা ধৰণৰ বহুত খিনি কথা মানে ইনফ্লুৱেঞ্জাৰ বোৰে কয় বা আমি তেনেকে তেওঁলোকক দেখি কিনে গম পাইছো এতিয়া আৰু কাপোৰৰ কথা বা ফেশ্বনৰ বহুত খিনি কথা আমি আহ ছচিয়েল মিডিয়া এপবোৰৰ পৰাই জানিব পাৰিছো তাৰপিছত তোমাৰ ছচিয়েল মিডিয়া যিহেতু কৈছোয়ে এতিয়া ফেচবুকত ধৰা কিছুমান আহ শাৰী বিক্ৰী কৰা বা তেনেকুৱা কাপোৰ বিক্ৰী কৰা এট আহে য'ত বহুত মানে ভাল - ভাল শাৰী পোৱা যায় তোমাৰ আৰু কম দামতে পোৱা যায়। ত সেইটো কাৰণে মানে অনলাইন শ্বপিঙৰ কাৰণেও চচিয়েল মিডিয়া এপটো মানে অ বহুত পৰিমাণে ব্যৱহাৰ হয় বুলি ভাবো।
অ তুমি ঠিকে কৈছা, মইও আ চচিয়েল মিডিয়াটো মানে কাপোৰ আৰু স্কিন কেয়াৰ মানে আ যোনবিলাক লাগে আৰু দৈনন্দিন জীৱনৰ বস্তু পানী সেইবিলাক বহুত সোনকালে আ মানে অৰ্ডাৰ দি হ ল'ব পাৰি। আৰু বহুত বেছি মানে কম দামত পোৱা যায়। বাৰু, তুমি কিমান সময় কটোৱা চচিয়েল মিডিয়াত?
চচিয়েল মিডিয়াত মোৰ বহুতখিনি সময় থাকে ধৰা দিনটোৰ পাঁচ, ছয় ঘণ্টা মোৰ আ স্ক্ৰীন টাইম থাকে মানে বহুতখিনি সময় মানে থাকে মানে আ ইউটিউবতো বহুত ভালেখিনি সময় কটোৱা যায় পঢ়াৰ নামত তাৰপিছত অ বাকীখিনি সময়তো মই এ ৰিল চাওতেই মানে গুচি যায় বা তেনেকুৱা ধৰণৰ এতিয়া আ এতিয়া ট্ৰেণ্ডিঙত কিছুমান আ ধৰা চৰ্ট ড্ৰামা আহে বা অসমীয়া চৰ্ট ড্ৰামা তেনেকুৱা ধৰণৰ হিন্দী চৰ্ট ড্ৰামা সেইবোৰ চাই কিনে ভাল লাগে তেনেকুৱা ধৰণৰ বহুত মানে চৰ্ট ড্ৰামা চাও বা চিৰিয়েলে হওক তেনেকে চাই চাই মানে সময়খিনি মানে গুছি যায় তেনেকে আৰু মোৰ মানে বহুতখিনি সময় যায় আৰু ছচিয়েল মিডিয়াত।
অ মোৰো তেনে কুৱা কিন্তু মই চেষ্টা কৰো যাতে মই সিমি আ সীমিত ৰাখ খিব পাৰোঁ সময়টো, মই বেছিকৈ মানে আহ পঢ়া - শুনাৰ প্ৰতি ই আ ছচিয়েল মিডিয়াটো ইউজ কৰো আৰু এয়া অ কেতিয়াবা ৰিল চিল চাও, বেছি ইউজ নকৰো মই মানে সীমিত কৰি দিছো আগতে আছিলে মোৰ অ ছচিয়েল মিডিয়া এডিকচনটো এতিয়া বাৰু নাই এতিয়া কমিছে।
অ অ। সেইটো বাৰু ঠিকে আছে, এ এডিকচনটো ইমান এটাত থাকিব নালাগে। আৰু ছচিয়েল মিডিয়াতো বহুত মানুহে মানে যিবোৰ ধৰা বেপাৰ - বাণিজ্য কৰে, তেওঁলোকে মানে নিজৰ এটা আহিলা হিচাপ পে লৈ বুলি ভাবো তেওঁলোকৰ কাৰণেও সুবিধা হৈছে এতিয়া ধৰা তেওঁলোকে এটা নতুন প্ৰডাক্ট উৎপাদন কৰিলে ত' সেই প্ৰডাক্টটো মানুহক আগতে জনাবলৈ হ'লে প'ষ্টাৰ লগাব লাগিছিল বা টিভিত এডভাটাইজ কৰিব লাগিছিল এতিয়া ছচিয়েল মিডিয়াৰ জৰি়য়তে এটা পোষ্ট কৰি দিলেই তেওঁলোকৰ হৈ যায়। এক টকাও খৰচ নহয় বা আহা যোৱাৰ খৰচ নহয়। আৰু কম খৰচতে কম টাইমৰ ভিতৰতে বহুতখিনি মানুহে মানে সেই বস্তুটোৰ আহ বিষয়ে জানিব পাৰে বা সেই প্ৰডাক্টটোৰ বিষয়ে জানিব পাৰে বা যিটো ব্যয়ৱসায় বাণিজ্য সেই ব্যৱসায় বাণিজ্য তৃতীয়টো অনুষ্ঠান বা প্ৰতিষ্ঠানটো কতনো অনু মানে লোকেশচন টো জানিব পাৰে মানে বহুত খিনি সুবিধা চচিয়েল মিডিয়াৰ পৰাই- বেপাৰ বাণিজ্যয় থকা মানুহখিনিয়ে লাভ কৰিছে। তাৰ পিছত ধৰ কোনোবাই নিজৰ ষ্টাৰ্ট আপ এটা খুলিব। খুলে বা নিজৰ। ব্যৱসায় বাণিজ্য খুলিব খোজিলে তেতিয়াও মানে চচিয়েল মিডিয়াৰ পৰা তেওঁলোকে আইডিয়া এটা ল'ব পাৰে। বা তেনেকে ধৰা কোনোবা এতিয়া পঢ়া শুনা শেষ হৈ উঠি ধৰক কচিং চেণ্টাৰ এটাই খুলিব খুজিলে? তেতিয়াও যদি ছচিয়েল মিডিয়াত প'ষ্ট এটা কৰি দিয়ে। বহুত ধৰণৰ মানুহ আহিব বা- তেওঁলোকে জনাব যে অঁ যাব পাৰিম বা নোৱাৰিম। তেওঁলোক মানে যিজনে খুলিম বুলি ভাবিছে নিজৰ ব্যৱসায় বাণিজ্যতো। তেওঁ এটা আইডিয়া পায় যে অঁ মই মানে এই কচিং চেণ্টাৰটো খুলিলে মোৰ লাভ হ'ব বা এইখিনি- জাগাত খুলিলে মোৰ বহুত খিনি লাভ হ'ব। তে তেনেকে মানে চচিয়েল মিডিয়াই বহুত খিনি সহায় কৰিছে বুলি মই ভাবো। অঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওঁক বা কচিং চেণ্টাৰৰ- ক্ষেত্ৰতে হওঁক বা যিকোনো ক্ষেত্ৰতে হওঁক বা অনলাইন শ্বপিঙৰ ক্ষেত্ৰতে হওঁক।
অঁ! তুমি ঠিকে কৈছা সেইটো আমাৰ অঁ মানে ব্যৱসায় কাৰণে বহুত বেছি ভাল। আৰু। আজিকালি কি হৈছে মানুহে অঁ ছচিয়েল মিডিয়াৰ জৰিয়তে চাকৰিও কৰিছে। এতিয়া কি হয় মানে ঘৰতে বহি পঢ়িব পাৰি মোবাইলত। বা অল এ যিকোনো এটা মানে মাধ্যম লৈয় আহ তিক এতিয়া আমাৰ মানে আহ ক'তো যাবও নালাগে সময়তটোও বাচছে আৰু আহ কম সময়তো হৈ যায়। সেইকাৰণে ছচিয়েল মিডিয়াতটো বহুত বেছি উপকাৰী। বাৰু তুমি ইয়াৰ বেয়া দিশ অ কি বুলি ভাবা কি? কি বেয়া দিশ আছে ছ'চিয়েল মিডিয়াত।
বেয়া দিখ কব গ'লে বহুত আছে। আহ বেয়া দিখ ধৰা এতিয়া ষ্টুডেন্ট এটাই যদি আহ পঢ়া শুনা বাদ দি অকল যদি- ৰিলে চাই থাকে ধৰা বেছিভাগ সময় তেতিয়াহলেতো সি? আহ নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ পঢ়াখিনি সম্পূৰ্ণ কৰি উঠিব নোৱাৰিব বা ভাল ফলাফল লাভ নকৰিব। তেনেকে আন আন প্ৰফেশচনবোৰৰ ক্ষেত্ৰতো তেনেকুৱাই হয় এতিয়া। অঁ ডক্তৰৰ ক্ষেত্ৰত হয়ঁ বা শিক্ষক শিক্ষয়িত্ৰী ক্ষেত্ৰত হয়ঁ। তেওঁলোকেও যদি নিজৰ কামবোৰ নিয়াৰিকৈ নকৰে। বা ছচিয়েল মিডিয়াতে বেছি মানে উপলব্ধ হৈ থাকে তেতিয়া তেওঁলোকৰো মানে- তেওঁলোকেওতো দৈনন্দিন জীৱনত নতুন নতুন জ্ঞান আহৰণ কৰিব লাগে। ত তেওঁলোকেও যদি সেইবোৰ কৰিব নোৱাৰে? আ সমাজ এখনৰ কাৰণেই বেয়া বুলি মই ভাবো আৰু এনে তুমি কি বুলি ভাবা
অ মই ভাবো যে বেছিকে চচিয়েল মিডিয়াটো কি কৰে আমাৰ মানে আ এডিকচন যেতিয়া হৈ যায় আ ছাত্ৰ ছাত্ৰী যিহেতু আমাৰ এতিয়া ছাত্ৰ ছাত্ৰী হয় সেইকাৰণে আমাৰ বেছি পঢ়িব মন নাযায় আমি বেছি ইউটিউব ইনষ্টাগ্ৰাম ভিডিঅ' চাই থাকো সেই কাৰণে আমাৰ সময়টো নষ্ট হয় আৰু আজিকালি ছচিয়েল মিডিয়াত বহুতো ভুৱা নিউজ ওলায় সেইকাৰণে মানুহে আ